হেল্ল' হেল্ল' হেল্ল' অ', অ ', শুনিছো, কি কৰিছা?
এনে তোমাৰ বহি আছিলো। তে তুমি হঠাতে কলটো কৰিদিলা, ভাত নাই খোৱা এতিয়ালৈকে, অকণ দেৰি হব।
অ', অ', তাকে ভাল আৰু। ময়ো নাই খোৱা, বনাই আছো।
তুমি ভাত বনাব জানা নেকি?
উম,
বা তেনেহলে পিকনিক চিকনিক গ'লে, তোমাকে লৈ যাব লাগিব লগত ভাত বনাবলৈ।
অ', হয়, নিকি?
উম, মই আজি গম পালো তুমি পাৰা বুলি।
অ', অকল চাবলে যে মই ভাত বনাব লাগিব।
সেইটো হয়, কিন্তু, ইমান দিনৰ চিনাকি আমাৰ কিন্তু আমি গমেই নাপাওঁ যে
তাকে, এ তোমাৰ আগত যে মোবাইল টো যে আছিলে ন। তাই বেচেৰীয়ে ভাত বনাই থাকে। ত তাই এতিয়া নাই ন? তাৰ কাৰণে মানে মই বনাও আৰু কেতিয়াবা মাজে সময়ে।
ভাত বাৰু বনোৱাটো অকণ ডাঙৰ কথা দেই।
উম, উম। হুহো।
মই বাৰু এটা বস্তু মোৰ নিচিনা কোনো বনাব নোৱাৰে।
কি?
সেইটো বস্তু মই বহুত পাৰ্গত মানে বনা-বনোৱাত!
কি বাৰু কোৱাচোন?
গৰম পানী।
উম।
মোৰ নিচিনা গৰম, মোৰ নিচিনা গৰম পানী কোনো নোৱাৰে গম পাইছা।
তুমি কেনেকে গৰম পানী বনোৱা কোৱাচোন! তেতিয়া, ক-ক'বাত গ'লে মানে গৰম পানী কৰিবলে তোমাকে মই আজি ইনফৰ্ম কৰিম!
মানে পানী খিনি ল'বা
উম।
তাৰপিছত পানী খিনি গৰম কৰি দিবা!
উম, সেইটোতো চবে পাৰে?
সেইটো কিন্তু মইতো, মোৰ নিচিনা কোনো নোৱাৰে ন?
তুমি-তুমি, বেলেগ ইষ্টাইল কৰা নেকি?
এই মোৰ বা আমাৰ ঘৰত গৰম পানী খাবলৈ একদম দেশ বিদেশৰ পৰা মানুহ আহে।
বা! হয় নেকি? তুমিতো মোক এদিনো নামাতা, তোমালোকৰ মই ঘৰৰ ওচৰতে থাকো যেতিয়া।
এ গৰ এইটো গৰম পানীটো খোৱাৰ মানে সেইটো বিখ্যাত থাকিব লাগিব ন? মানে, অ' আজি ইমান ধুনীয়া বতৰ গৰম পানী অকণে খাওঁ। থাকে জানো
অ', ঠিক আছে। এইবাৰ মোৰ মাহত জন্ম হওঁতে গুচি যাম আৰু গৰম পানী খাব তোমাৰ হাতৰ।
উম, এনে দিয়া পিকনিক গ'লে বনাম দিয়া গৰম পানী।
তাকে, যাবা নে পিকনিক?
পিকনিকত কি খালি, গৰম পানী খালোঁ।
এই কি যাবা নে নাই মই যে কৈছিলো?
অঁ সেইটো কথা বাৰু ভাবিছিলো এতিয়া তাকে কিমান ত আ তুলিছা কিমান কৈ?
তাকে কলেজো যাওঁ বাৰু যাবলৈতো এইফালে তুলিবলৈ কথা পাতিছোহে কিমান কে তুলিম এতিয়ালৈকে হোৱা নাই।
এনেই যাবা কলৈ?
তে কত মোক ক তাকে ভ মানে জেগাবিলাক মই চাই তুমি এনেক ক'বাত জেগা চেগা জানা নেকি ভাল জেগা?
অ', আমাৰ ইয়াত তোমাৰ, মংগলবাৰে ভাল বজাৰ বহে, তালৈ যাব পাৰিলা হয়, যাওঁ বুলি।
মঙলবাৰে বজালে যাব নেকি? বজাৰত গৈ কি কৰিবা নো, বস্তু খিনি কিনিবা
বজাৰ কৰিম
তাৰপিছত
তাৰপিছত কি আৰু
আ মিটিংগাব যোৱা কথা আছিলে বজাৰ কৰিব যোৱা নাছিলে নহয়
বজাৰত হোটেলো থাকে। হোটেলতে খাই দিম দিয়া খোৱা বস্তু খিনি। বাকী বজাৰখন খুৰিম অলপমান।
অ হয় নেকি? ঠিক আছে পাৰি তুমি কেই আকৌ মঙগলবাৰে বুজাব হে ন?
উম, তোমালোকৰ।
আমাৰ আমাৰ দেওবাৰে।
দেওবাৰে তোমাৰ সেই ঢেকীয়াজুলি চাইডে বহে বজাৰৰ দেওবাৰে প্ৰায়। উম আৰু তোমাৰ আমাৰ আইতাহতৰ ঘৰৰ ফালে বুধবাৰে।
অ
আকৌ এই, বিন্দুগুৰি ফালেও, বজাৰ এখন বহে বুলি কোৱা শুনিছোঁ।
উম, তাকে বজাৰ। এই বজাৰ পিছত কৰিম দিয়া প্ৰথম ফুৰি আহো কবাত গৈ মেলি ফুৰিব যাম বনাইও খাম সেনেকে ভাবিছো।
এ সেনেকুৱা হলে তোমাৰ খৰচা হয়
অ খৰচাটো অলপ হ'বই এনেকে পেকেজিঙত যাম আকৌ।
সেইটো হয়। কিন্তু তুমি মানে বাছ বা গাড়ী কিবা এনেকুৱাঁ ভাড়া কৰিব লাগিব।
আৰে মানুহ যাব ন আৰু ত' চবে মিলি মেলি আৰু বনাম আৰু কিবা কিবি কৈ।
তুমটুমৰিৰ পৰা তেল উতলাই আছা নেকি?
হম
তেল উতলাই আছা নে?
তেল মই
হ
নাই তোলা কিয়?
অ তেলৰ আৱজ চৰ নিচিনা পালোঁ কিবা এটা খচ খচ খচ এই মাছ যে ভাজে সেনেকুৱা টাইপৰ
অ সেই পিকনিত পিকনিক যাবৰ কাৰণে তেল ভাজি আছো ৰবা।
অ আজিলৈকে মই তোমাৰ মাছ ভাজি নাপালো বাকী বনাইছো বাৰু দেই কিছু কিছু কিন্তু মাছ
কিয় মাছ ভাজিব নোৱাৰা
অ নাই মই এতিয়াকে চেষ্টাই কৰি পোৱা নাই
উম
এবাৰ তাৰমানে সৰুতে ক্লাছ চতুৰ্থ শ্ৰেণী মানত বুজিছা মই মাছ মানে এনেকে ভাজিছিলোঁ সৰুতেতো ইমান ভালকৈ নাজানো তাৰপাছত ডা মাছৰ পিচটো পেলাই দিলোঁ ওপৰ নে মানে এনে অকণ ওপৰৰ পৰা পেলালো হা। ত' তেল আহি মানে, তেল আহি গাত পৰি গ'ল, ত' তে তেতিয়া পৰা মানে বনোৱা নাই আৰু।
অ' তাকে, মাছ ভাজটো ৰিস্কৰ কাম ন। ভালকে ভাজি
উম, বাকী এনেই মাংস এনে মাংস দিম বাৰু বনাইছো মই।
অহ' হয় নেকি?
উম।
অ' মাংস তেনে, মাংস বনাব জানা?
জানো বুলি নকওঁ দেই, কিন্তু নাজানো বুলিও নকওঁ। মানে কেনেকে কিমান বনাব জানা।
মানে কি কোনে কেনেকে বনাব জানা, ধেই থাকে ন ৰেচিপি।
অ' মই তোমাৰ গ্ৰেভীৰ লগতো বনাও বা কী তোমাৰ উম শুকানকৈও বনাও। আকৌ কেতিয়াবা কেতিয়াবা ধৰা জোল যদি, তোমাৰ বাজেটটো কম থাকে।
অ' সেনেকা নেকি, তেনে হ'লে বনাই খুৱা কচোন, ইমান দিন চিনাকি হ'ল এদিনো তুমি মাংস বনাই নোখুৱাই মোক।
নাই ফাষ্টে ফাষ্টে মই তোমাক গৰম পানী খোৱাম। তাৰ পাছত মাংস।
উম। এদিন খাব লাগিব, যাব লাগিব, তোমাক অকমান ঘৰৰ ওচৰতে।
হেৰি কি হয় জানা, এই মাংসটো যে তোমাৰ প্ৰথম প্ৰথম ত শুকানকৈ ভাজি পিনে, নিমখ আৰু হাল নিমখ আৰু হালধি দি পিনে, তাৰপাছত তুমি মছলা খিনি প্ৰথমতে দিব নালাগে। প্ৰথমতে মানে গোটেইখিনি ভাজি থ'ব লাগে, মানে আধা সিজোৱা কৰি ল'ব লাগে। তাকে
উম।
তাৰপাছত মানে আ মাংসতো, যেতিয়া আধা সিজা হৈ গ'ল, তাৰপাছত তুমি আকৌ এবাৰ মছলা দি ভাজিলা ন, ত' তাৰ পাছত তুমি চচ তচ আৰাম চে মাৰি দিয়া হৈ যাব দম ড্ৰাই ফ্ৰাই। মজা এইটো আচলতে এইটো মটন ফ্ৰাই ৰেচিপি হয়।
অও। তুমিও মোক মটন ফ্ৰাই ৰেচিপি তো জানা মই চিকেনৰ হে সুধিছো, মটনৰ কৈ আছিল। চিকেনতো বোৱা চিকেন কেনে হে অ সেনেকে বনোৱা নেকি অ তুমি মানে মটন মটনৰ ষ্টাইলত তুমি চিকেন বনোৱা ৰেচিপি মই আজি গম পাইছো এইটো কথা। ইমান দিন কথা পাতি আছো গম নাপাওঁ, আজি ফাষ্ট টাইম গম এবাৰ মানে পিকনিকটো গ'লে তোমাকে মই বনাব দিম, চিকেনটো মটন ষ্টাইলত দেই।
হিঃ হিঃ হিঃ। অ আকৌ এবাৰ হেৰি কি হয় জানা এই টো মানে তোমাৰ হেৰি লগত খাবলে ভাল ঠাণ্ডা লগত।
ঠাণ্ডা লগত চিকেন ৱাও ৱাও, মইতো অ হেৰিত খাওঁ ঠাণ্ডা পানী
নহয় ক'ল্ড ড্ৰিংকছৰ লগত খাবলে মজা লাগে।
অ চিকেনটো ন? তাকে মই মই আকৌ এইবিলাক ফ্ৰুইটছৰ লগত খাইহে ভাল পাওঁ।
এই নিজে বনাবা না, নিজে বনালে নিজৰ কোৱালিটি নিজৰ তাত থাকে।
উম।
এটা কথা লক্ষ্য কৰিবা, এটা কথা লক্ষ্য কৰিবা, যিমান লেতেৰাকৈ বনাব সিমান টেষ্টটো বাঢ়ে।
হয় দিয়া, উম তাকে।
অ মোৰ যে এনেকুৱা লাগে কেতিয়াবা কেতিয়াবা।
উম, তুমিটো জানা ৰেষ্টুৰেণ্ট খুলি ল'ব পাৰাচোন, খুলি ল'বা আকৌ ৰেষ্টুৰেণ্ট এখন ধুনীয়া, ফাষ্ট ফুডৰ ৰেষ্টুৰেণ্ট। তোমাৰ নামটো দি লৈ।
এইটো কি কথা কৈ দিলা, ফাষ্ট ফুডৰ ৰেষ্টুৰেণ্ট নে?
অ। ফাষ্ট ফুডৰ ৰেষ্টুৰেণ্ট খুলিবা আকৌ তুমি। তোমাৰ তোমাৰ চব উল্টা পোল্টা ন সেইকাৰণে মই আনিছো সেইটোকো উল্টাকে দিছো আকৌ
এইটো হেৰি মই হেৰি খুলিম চাই কেন হেন ৰেষ্টুৰেণ্ট?
ছেকেণ্ডহেন ৰেষ্টুৰেণ্ট। মানে ছেকেণ্ডহেন মানে বেলেগৰ পৰা বস্তু লৈ তুমি বিকিবা।
অ ছেকেণ্ডহেন ৰেষ্টুৰেণ্ট।
অ বেয়া নহয়, ভালে হ'ব। কিবা। হেৰি মই মইতো ডেইলি কাষ্টমাৰ হ'ম, মইও ডেইলি কাষ্টমাৰ হ'ম।
মই তোমাৰ ফাষ্ট ফুড দোকানৰ পৰা বস্তুখিনি কিনিম, আৰু ৰেষ্টুৰেণ্টত দামটো এনেও বেছি হয়। কিন্তু মই ৰেষ্টুৰেন্টত দামকৈ বেছি দিম।
উম। এনেই কি কি থ'বা তুমি আইটেম বিলাক?
আ জোনে যি দিয়ে মোক।
উম, তাকে ফাষ্ট মইতো সদায় যাম। ডেইলি যাম ইভিনং ইভিনং, ওচৰতে হ'ব তেতিয়া, ওচৰতে খুলিবা হা, আমাৰ ঘৰত।
ভালে হ'ব দিয়া তুমি দেউলীয়া হ'বা মই ধনী হ'ম।
অ' তুমি এ, একো নাই, কেই মই বাকী লগাম আকৌ মাহত দি মাহৰ শেষত দিম।
কবে বাকী দিব নোৱাৰি দেই। ব্যৱসায়ত
দেখিয়ে থাকা, চিনিয়ে পোৱা।
মই যে ইয়াৰ ধাৰ আৰু বাকী, মই যে একদম বৰ অশান্তি পাওঁ এই দুটা বস্তু।
কিয়?
এ, মোক মানে চবেই লাষ্টত গৈ বেং বেঙা বনাই থৈ দিয়ে।
উ, নবনাই দিয়া
কি হয় জানা মানে চবেই ধাৰ লয়। পইচাটো ধাৰলৈ লৈ হা, একদম ফোন কৰি একদম কামুৰ দি দি। ছত যেতিয়া দিয়া সময় হয় ন' তেতিয়া মানে একদম পুৰা, উম।
উম, মই নককৰোঁ দিয়া মই, তুমি চিন্তা নকৰিবা মই তোমাক দিমেই।
দে একো নাই, মই বাৰু তোমাৰ পৰা লিখাই ল'ম বাৰু, হেৰি ক'র্ড এফডেভিটত।
অ' লিখাই ল'বা নেকি?
উম।
উম, একোহে একো নহয় দিয়া, মই লিখি দিম তুমিও সদায় মোক এমাহৰ কাৰণে তুমি মোক অপেনিং কৰাৰ দিনা মাতিবা মই সেইদিনা পৰা ষ্টাৰ্ট কৰি তুমি যি যি আইটেম বনোৱা। তোমাৰ মানে ছেকেণ্ড হেণ্ড আইটেমবিলাক।
উম, এনে চবতকৈ কি ভাল লাগে খাই পিনে?
মোৰ চবতকে, চব ভাল লাগে মোৰ।
চবতকে চব ভাল লাগে?
উম, চবতকে চব ভাল লাগে।
এইটো কি কথা কৈ দিলা, এইটো কি বাক্যৰ গাঁথনি হ'ল।
এইটো এনেকে তোমাৰ যেনেকে উলটা উলটা মোৰো উলটা উলটা চব।
অনেক হেৰি লাইক তোমাৰ চাওমিনটো বেছি ভাল লাগে নে ম'ম'জ বেছি ভাল লাগে নে কি?
ৰ'লটো ভাল লাগে, সেইটো
মানে কোনটো চিকেন ৰ'ল অৰ ভেজ ৰ'ল?
উম, চিকেন ৰ'ল ভেজ ৰ'ল, নহয় এগ ৰ'ল।
ডিম খাই ভাল পোৱা তুমি?
অ, এগ ৰ'ল ভাল, এগ ৰ'লো ভাল পাওঁ।
মই এবাৰ তোমাৰ হেৰি কথা এটা মনত পৰিলে মই এবাৰ এগ মেগী এটা মানে পেক কৰাই পনে লৈ গৈছিলোঁ
হ'ব দিম, এতিয়া তুমি চাগে বেয়াকে ক'বা এতিয়া।
এ, নহয় নহয় নহয় হেৰি ইটাৰেষ্ট কথা তোমাক কে বেয়া ক'ম আকৌ। তাৰপিছত এগ মেগীটোত এগ নোলাল।
উম, তাৰপিছত কি উলালেগৈ?
একো নৰ্মেল মেগী আদা এগাল দি দিছে খাবলৈ, কি ফকতীয়া লাগিছে বে।
অ'। এ, নহয় মই চিকেন ৰ'লটো ভাল পাওঁ, এগ ৰ'লটো সমান দুট মান দুইটা সমানে আৰু। দুইটাকে মানে পা টেন টেনে ভাল পাওঁ খাই।
ঠিক আছে তোমাৰ কথা কোৱা ষ্টাইলটো ইউনিক আছে দেই।
উম, হয় নকি?
কথাক উম, কথাবো, নহয় তোমাৰ মই ল লক্ষ্য কৰি আছোঁতো বহুত দিনৰ পৰা।
অ, বহুত দিনৰ পৰাই ইউজ কৰি আছা নেকি? অ, হয় নেকি, তাই হে বাৰু আহিবা আমাৰ ফালে।
আহিবা আমাৰ ঘৰলৈ, লাইক ষ্টপ, প
অ, তাকে আমাৰ মানে অ, অ, ঠিক আছে দিয়া। উম,
মই তোমাক কল কৰিম হা, অকণ দেৰিকৈ।
অ, অ, অ, ঠিক আছে। অ,
উম, উম, উম,